শুনি আছো কোৱা
আচ্ছা আমি আজি আলোচনা কৰো গুৱাহাটীত কি কি চাবলগীয়া জাগা আছে।
উ
ঠিক আছে তুমি গুৱাহাটীত অ মানে ধৰা চাবলগীয়া মানে অকল ফেমাচৰ কথা কোৱা নাই বাৰু যি সেই খিনি ধৰক দূৰৰ পৰা মানুহ আহিলে চোৱাৰ উপযুক্ত বুলি তুমি ভাবা সেইখিনি কথা কৈছো আৰু তুমি চাইছানে গুৱাহাটীখন
গুৱাহাটী খন চাইছো বুলি কব পাৰি কিন্তু গুৱাহাটীখন ইমানেই ডাঙৰ যে তেনেকে ক'ব নোৱাৰি
আচ্ছা আচ্ছা আচ্ছা তুমি কি কি চাইছা বাৰু।
মানে গুৱাহাটীতো কামাখ্যা মন্দিৰটো আজিলৈকে মই দেখা নাই বাৰু অ তাৰ বাহিৰে গণেশগুৰিৰ গণেশ মন্দিৰ হওক তাৰপিছত আকৌ মন্দিৰ বিলাক বেছি ধুনীয়া মানে। ইয়াৰ এতিয়া নৰ্থ গুৱাহাটীত বহুত কেইটা মন্দিৰ আছে হৰে কৃষ্ণ মন্দিৰটো বৰ ধুনীয়া আহি পাইছানে
নৰ্থ গুৱাহাটীৰ হৰে কৃষ্ণ মন্দিৰ যোৱা নাই মই তাতে উত্তৰ গুৱাহাটীত এটা কৃষ্ণ এটা তোমাৰ হেৰি আছে আছিলে আমি এইটো দৌল গোবিন্দ মন্দিৰ বুলি কওঁ। তাতে গৈছো তুমি সেইটোকে কোৱা নেকি হৰে কৃষ্ণ মন্দিৰ বুলি তাতে ফাকুৰ সময়ত যাব বহুত ভাল সেইটো বেলেগ হয় নেকি মই তেতিয়া হ'লে
হৰে কৃষ্ণ মন্দিৰটো অলপ দল গোবিন্দৰ পৰা হৰে কৃষ্ণ মন্দিৰলৈ অলপ দূৰ হয়। উম অ হৰি কৃষ্ণ মন্দিৰত মানে বৰ ধুনীয়াকে কৃষ্ণ জন্মাষ্টমী পাতে উ আৰু দল গোবিন্দ মন্দিৰত বহুত ডাঙৰ কে হলী পাত
হলী পাতে হোলীৰ সময়ত গৈ বহুত ভাল লাগে মই এবাৰ গৈছিলো। বহুত ভাল লাগে গৈ আৰু উত্তৰ
কিন্তু উ উত্তৰ গুৱাহাটীত যে বহুত চাব লগীয়া জেগা আছে মানে আমি এতিয়া তুমিও চাগে অসমীয়া মে জৰে ন অসমীয়া মেজৰত চাগে তুমি উত্তৰ গুৱাহাটীৰ বিষয়ে পঢ়ি চাও শিলালিপি কৃষ্ণ অহ কিবা এটা শিলালিপিখনৰ নামটো পাহৰিছো বাৰু কিবা কৃষ্ণৰ শিলালিপি এখন আছে ইয়াত।
হয় হয় হয় হয় হয় আছে আছে। দৌল গোবিন্দত মই বহুতবাৰ গ'লো গৈ ভাল লাগে। মানে পৰিৱেশটো ভাল লাগে আৰু গৈও কিবা এটা মনটোও ভাল লাগে
অ আমিতোতো আহিলে যাওঁৱেই আৰু এটা মন্দিৰ আ আছে অ কি ঘাটতে মানে এনে আগতেতো নৰ্থ গুৱাহাটীত ঘাট হৈয়ে আহিব লাগে। হেৰীঘাটতে এটা অশ্ব, ক্লান্ত মন্দিৰ
অশক্লান্ত হয় আছে আছে অশক্লান্ত আছে। তাৰ আগৰ ফালে আমাৰ দলগোবিন্দৰ পৰা তুমি পোন্ধৰ মান মিনিট মান গৈ পেলাই তাতে এটা মন্দিৰ আছে আকৌ। সেইটো সেইটোৰো গৈছো তাৰ পৰা মানে আমি মই গৈছিলো এই বেছি দিন হোৱা নাই বেছি দিন মানে হ'ল আৰু ছমাহ মানৰ ভিতৰত মই দেউতাকো লৈ গৈছিলো। গাড়ী ভাড়া কৰি আহ গাড়ী ভাড়া কৰি- উমানন্দ উম উমানন্দ। ভাল হয় কিন্তু মোৰ অলপ ভয় লাগে বুজিলা মই মানে এ এই নাও চাত- উঠিব বৰ ভয় পাওঁ বুজিলা হা হা। কিন্তু মই দৌল, গোবিন্দ যাওঁ মানে পানীৰে নহয় মানে মই এনেকে ঘূৰি যাওঁ। মানে গাড়ীৰে যাও যালগৈ অলপ অ অলপ দূৰ হওঁক একো কথা- নাই। কিন্তু মই মানে ঘুৰি যাওঁ অ তেনেকে আৰু গলে মই কিন্তু কৰি যাওঁ আৰু গ'লে কিন্তু মই দল। গবিন্দত কিন্তু মই ভোকটো খাওঁ বৰ ভাল পাওঁ মই ভোক খাব।
অ আজিলৈকে বাৰু মই খোৱা নাই মানে আমি সন্ধিয়া সময়তহে গৈছো।
আচ্ছা আচ্ছা গ'লে তুমি দিনত খাবা দিনত যাবা ভোক অ ভোক দিয়ে। আৰু মই দিছিলোঁ ভোক তাতে তাৰমানে তেনেকে দিব পাৰি শৰাইত। তুমি ঘৰৰ পৰা লৈ যোৱা অসুবিধা ন তুমি তাতে গৈ যদি তাৰে পেইমেণ্ট টো কৰি দিয়া। তোমাক মানে তোমাৰ শৰাইত, - আগবঢ়াই দিব আৰু তাৰে তাৰ পৰা তোমাক ঘৰত দি পঠাব তেনেকে উম,। সেইটো অলপ সোনকালে যা সকালে যাব লাগে তাৰমানে ধৰা মন্দিৰৰ প্ৰসাদ বাৰটাত দি দিয়ে নহয়। অ গোঁসাইৰ আগত গতিকে পাৰিলে অলপ সোনকালে যাবা তেনেকে মই মানে ঘৰৰ পৰা লৈ যোৱা নাই। তেনেকৈ পইচা দি দিছোঁ তেনেকে। ভাল লাগে আৰু তেনেকে গৈ উত্তৰ গুৱাহাটীত গৈছো বহুত- তাৰপৰি কামাখ্যাত গৈ ভাল লাগে।
আহ
কামাখ্যাত গৈয়ো। কামেখ্য খামত এইবিলাক আমি গুৱাহাটীত জন্ম ন গতিকে গতিকে আমাৰ বহুত- বহুত দিনে যোৱা হৈছে আহ কামাখ্যাটো মন্দিৰ মই বহুত বাৰ গ'লো। আহ গৈ ভাল লাগে আহ তাতে তোমাৰ আহ ভ ৰ কাৰণে তোমাৰ খিচিৰিও দিয়ে তাতে কিছুমান মানে হেৰি সকলে এ কৈ পেলাই মানে এই কিছুমানে যে হেৰি কৰে ত মানে দিত দিয়ে যে কিছুমান সন্থাই- তেনেকৈ তোমাৰ খিচিৰি চিচিৰি দিয়ে। কিন্তু এটা কথা মন্দিৰৰ চেগ হয় ন মানে সেইকাৰণে মই তাতে খাওঁ দেই। উ সেইটো কথা তাতে খাও ভাল লাগে হা হা। হা হা হা মন্দিৰৰ ভোকতটো বেলেগ কিন্তু তোমাৰ তাৰমানে মানুহেও দিয়ে এক্সট্ৰাকে যে মানে মন্দিৰৰ কাৰণে দিয়ে আৰু ঠিক আছে ত তেনে মন্দিৰৰ মানে পাব্লিকৰ কাৰণে দিয়ে তেনেকে ত মই। তাকো খাওঁ আৰু অ অম্বুবাচী গৈছো। অম্বুবাচী মেলাৰ সময়ত মই কিন্তু খোজকাঢ়ি যোৱা নাই দেই মই দেখিছো তলৰ পৰা। বহুতে তেনেকে দি থাকে ন।
উম উম।
থাকে এইবাৰো মই পৰহি গৈছিলো মানে সেইফালদি গৈছিলো। ওপৰত যোৱা নাই মানে তলেৰে আহি ছিলো ইমান ভিৰ হৈছে নহয়। মানে সাংঘাতিক ধৰণৰ ভিৰ হৈছে ত' দেৱীক মই তলৰ পৰাই সেৱা কৰিলো কাৰণ তোমাৰ নিচিনা মোৰো এক প্ৰব্লেম যাব নোৱাৰিম মানে ধৰা আধা ৰাস্তাত গৈ যদি গা বেয়া লাগে প্ৰব্লেম হৈ যাব ন? সেইকাৰণে হা সেইকাৰণে বহুত মানে ভাত দিব নোৱাৰা ভিৰ মই কি কৰিলো গৈছিলো মই মানে সেইফালে। মই যিটো ফেৰ দেখি মই বোলো এই ভিৰটো মোৰ আজি তিনি ঘন্টাৰ আগত মই পাৰ হব নোৱাৰিম গম পালা। মানে মেইন ৰাস্তাটোৰে গৈছিলো। মই সেইফালে মন্দিৰত যোৱা নাই বাৰু। তো তাৰ পৰাই প্ৰণাম কৰি মই যিখন গাড়ী লৈছিলোঁ তেওঁক মই ঘূৰাই লৈ আহিলোঁ। সেনেকে এই ভিতৰৰে ঘুৰাই লৈ আহিলো। পইচা অলপ বেছি দিলো কাৰ ম জটো লাগ তিনি ঘন্টা ৰখিব লাগিব। বহুত দূৰৰ পৰা জেম হৈছে জানা সেইটো কথা এতিয়া চাগে মই এইফালে আকৌ যাব লগা কাম এটা আছে কিন্তু মই যোৱা নাই কিয় যোৱা নাই কাৰণ। এতিয়ালৈ জেমটো মোৰ মতে ভাঙা নাই। সোমবাৰেহে যাম মই এ সেইটো তাৰমানে ইমান হেৰি হৈছে নাযাও। মানে নোৱাৰিম তাৰ মানে সেইকাৰণে মই সোমবাৰলৈহে যাম তেতিয়া চাগে।
দিনত গলেটো কামাখ্যা মন্দিৰলৈকে যাব নোৱাৰিব। কাৰণ ম
উম ঠিকে ঠিকে কৈছা সেইটো আৰু ত'। মই মোৰ বাও যাওঁ খুজিছিলে। মই বোলো যোৱাৰ আগত যাব পাৰিলেতো দেৱীক দৰ্শন কৰিব পাৰে ভালেই বাৰু। কিন্তু এতিয়া ধৰা আধা ৰাস্তাত গা বেয়া লাগিলে দিগদাৰ হ'ব সাংঘাতিক ভিৰ হৈছে। তাইতো নাজানে মই তাইক কলো কথাটো মই বোলো এনেকা এনেকা হৈছে। এতিয়া ধৰা কিমান ওপৰত উঠিব লাগে। লাগিব হয়নে নহয়? খালী ভৰিৰে তাতে যদি আধা ৰাস্তাত যদি কিবা এটা হয় কি হব। অ সেই মই তাই ক'লো আমি লেডিজ জানো ন সেইটো কথা আৰু ত গৈ ভাল লাগে মই যাও কিন্তু যেতিয়া গৈছো গৈছো খাৰখৰীৰ পৰিৱেশটো ভাল লাগে ন? এই তোমাৰ নদী ধুনীয়া কেনেকে আছে কি ধুনীয়া লাগে চিনাৰীটো।
অ অ এই কত যে ছানৰাইজ আহ কিবা হেৰি এটা আছে। মানে যৰ পৰা সূৰ্য উদয়।
হা হা অ তাৰ পৰা চাব পাৰি ঠিকে কৈছা। বহুত ধুনীয়াকে চাব পাৰি। মই মানে মই মাজে মাজে আজৰি পৰত ফুৰিব যাওঁ তেনেকে অকমান ভাল লাগে গৈ স্কুৰি তি লৈ যাও তেনেকে গৈ চাই। ভাল লাগে।
তাৰোপৰি তোমাৰ এইফালে গৈও ভাল লাগে। তোমাৰ এইফালে অলপ চাব লগা জেগা যাব মানে ফেমাচ চেভেন নহয়। এই তোমাৰ যিটো এ সাতগাও বুলি কয়। গাও গৈছ নে, সাতগাঁও
টো মই যোৱা নাই।
আছা তুমি কেতিয়াবা ফুৰিব যাব পাৰা সেইফালেও। কিন্তু গ'লেও দিনতহে যাবা দেই। মানুহটো অলপ কম থাকে মই মানে আমি ফ্ৰেণ্ড চাৰি পাঁচ পাঁচ জন লৈ যাওঁ অকলে নাযাও গাড়ী চাড় লৈ যাওঁ পচ ছয়জন মান লৈ যাওঁ। কিন্তু বহুত ধুনীয়া মানে নেচাৰেল বিউটি। মানে তোমাৰ হেৰিফালে। কিন্তু বাচ নচলে। তোমাৰ হাত গাওঁ হৈ পেলাই আহ সেইফালে গলে তোমাৰ মানে এই দুই বাগে হেৰি আছে এ গোটেই এ চাহ বাগিচাৰ গছ আৰু সেনেকে যদি তুমি যাই থাকা এক। ত ওলাব সোণাপুৰ কিন্তু যাব লাগিব তোমাৰ এক ঘণ্টা মান যাব লাগিব এক ডেৰ ঘণ্টা সোণাপুৰ ওলাই যায়। কিন্তু এই সোণাপুৰৰ পৰা এই সাতগাঁওৰ এই যিটো ৰাস্তা তোমাৰ একদম চাবলগীয়া মানে মানুহ দুনুহ কম তাৰপিছত খৰচৰ নাই দেই নেচ চাৰল বিউটি আছে উ তাৰপিছত তোমাৰ অলপ পাহাৰ টাইপ আছে পাহাৰৰ এঢলীয়া জোগাত তাৰমানে তোমাৰ হেৰি চা পাতৰ খেতি কৰিছে। এই তেনেকা। মাজে মাজে পথাৰ সেউজীয়া পথাৰ ধুনীয়া লাগে মানে পৰিৱেশটো। উ এতিয়াও মানে সেনেকা হৈ আছে। তেনেকা আৰু মই তাৰমানে প্ৰত। প্ৰত্যেক সপ্তাহৰ মাজে মাজে তেনেকে অলপ ফুৰিব যাওঁ। অ ভাল লাগে আৰু তেনেকে গৈ।
ভাল ভাল অভ্যায়াসতটো ভাল মই মানে সেইফালে ছয়গাঁও। ছয়গাঁও নহয় মিৰ্জালৈকে গৈছো।
অ অ মিৰ্জা ন অ আচ্ছা আচ্ছা মিৰ্জাৰ সেইফালেও কিন্তু তোমাৰ হেৰিতটো ভাল আছে। মি যাৰ ফালেও তোমাৰ মানে এই যিটো গুৱাহাটীত প্ৰপাৰ গুৱাহাটীত মানে নেচাৰেল বিউটিটো নে তাত সেই ফালেও ওলোৱা বাট আছে। হয়নে?
পৰখি পৰখি‌ গলো মই মিৰ্জাত বজাৰ বহে শনিবাৰে বজাৰ এখন বহে। সেই বজাৰৰ পৰা মই মানে কিবা কিবি মানে তাতে তাৰমানে থলুৱা খাদ্যয় সম্ভাৰ ওলাই। এই মানে গাঁৱৰ মহিলাসকলে লৈ আহে। মই তাৰ পৰা আনিলো তোমাৰ এই কিবা বাহৰ গাজ আনিলো তাৰ পিছত তোমাৰ এ পদুম ফুল আনিলো তেনেকে তেনেকে কিবা কিবি আনিলো কোমল চাউল আনিলো। এনেকে অলপ অলপ আনিলো বজাৰ।
উম তাকে মই মানে মোৰ লগৰ জনীও ঘৰ বাৰু ছয় গাঁওৰ ফালে আছে। উম উম মই বেছিকে মানে। এনেই ৰাণী ফালে মিৰ্জা ফালে সেয়া সেইফালে যোৱা হয়।
আচ্ছা আচ্ছা আচ্ছা। অ ৰাণীৰ ফালে অ ৰাণীৰ ফালে মিৰ্জাৰ ফালে ৰাণী সফালে গৈ স সেই ওচৰত এফালে লাগে বাৰু। কৈ মই পৰহি গৈ আহিলো অ অ।
অ
চৰি
মানে ভিতৰলে এনেকুৱা গাওঁ
অ গাঁও, গাঁও, গাঁও আছে অ আৰু তাতে তেওঁলোকে তাতে মাছ ধৰিব পাৰে। হম হুম হুম মাছ ধৰে।
উ
পুখুৰী আছে তাৰ পৰাই ধৰে। ঠিক আছে ৰাখিছো তেনেহলে হা।
অ অ ঠিক আছে।